হেল্ল'?
শুনিছা?
অঁ শুনিছোঁ। কোৱা?
আ কি কৰিছ?
এইয়া আছোঁ এনেই। তুমি?
আছোঁ ময়ো। ভাত পানী খালা নেকি?
এইয়া জাজ খালো। তোমাৰ আৱাজটো দূৰৰ পৰা আহিছে বহুত।
নাইতো, মোৰ ফোনটো লগতে আছে।
উম কিয় বা সৰু সৰুকে আহি আছে।
এতিয়া
চেমে আহি আছে হে হে।
কিয় বা হৈছে এনেকুৱা
হেডফোন লগোৱা আছে নেকি?
অঁ হেডফোন লগোৱা আছে। ৰ'বা হেডফো মই হেডফোন হেডফোনটো আঁতৰাই লওঁ ৰবা।
উম উম।
হেল্ল'।
উম কোৱা?
উম কোৱা? অ এতিয়া শুনিছা?
উম শুনিছোঁ। অহ আহিছে।
আচ্ছা আজি কি বনালে? মোৰ এই ভাত খাই মেলি বিচনাত
অহ উমহ।
স্কুলৰ কাম অকমান, ময়ো, ভাবি আছোঁ কৰো এতিয়া খালি খু নিদিলি খু
ভাত খোৱা পিছত এলাহ লাগে ন?
এহ একদম।
মাইকিয়া
স্কুলৰ পৰা আহি কিনে ভাবোঁ স্কুলৰ পৰা আহি কিনে কৰিম।
উম।
তাৰপিছত আকৌ ভাবোঁ টিউচনটো যাই যাই টিউচন যোৱাৰ পিছত কৰিম। তাৰপিছত আকৌ ভাত টো খাই কিনে কৰিম। কৰাই হোৱা নাই তেনেই আছোঁ।
তাকে, সেই আমনি লাগে যে এইবিলাক।
উম।
স্কুলৰ পৰা আহি পিনিও ইমান কষ্ট হয় আৰু ক'ত সেই বিলাক কৰিবা। টিউচন টিউচন কি ঘৰত আহে নে কি তোমাৰ?
উম ঘৰত আহে। এ মই নোৱাৰোঁ অ এনেকুৱা গৈ মেলি কৰিবৰ কাৰণে মই আৰু নাই কিয়া হৈ ক'ৰবাত পৰি থাকিম।
অহ এতিয়া কেইটা কেইটা আহে?
তোমাৰ কেইটা চাৰিটা অম ছয়টা। এটা এজনী ছোৱালী বাৰু অলপ মাজে মাজেহে আহে। তাই তিনি দিনহে অকল। আ তাই অকল অসমীয়াটো কৰে। নুনমাটিৰ নুনমাটি পাব্লিক স্কুলৰ। বাকীকেইটা আমাৰ স্কুলৰে পাঁচটা।
উম ভালেই ভালেই, মানে কি একেলগে কৰোৱা নেকি?
একেলগে দুটা বেটছ কৰি কিনে কৰাওঁ।
উম উম,
মানে মোৰ তোমাৰ দুটা একে ক্লাছৰে। ছিক্সৰে এটা ফ'ৰৰ এটা থ্ৰীৰ,
উম আচ্ছা।
দুটা বেটছ কৰি কিনে কৰোঁ।
উম উম উম।
বেছি নোৱাবা একেলগে কৰিব নোৱাৰি চব চব চবকেইটা একে ক্লাছ হ'লে বেলেগ কথা
সেইটো উল্টা পোল্টাই হৈ যায় ন?
ন খেলি মেলি লাগে কি বা।
উম ভালেই ঘৰত আহে যেতিয়া ইমান হেৰি নাই।
অ এনে লবা তোমাৰ এনে আনি মেলি মানুহ অক ললে নহয় ন। যেনেকা এনেকা কৰি থাকি লাভ নাই ন।
সেইটোৱে সেইটোৱে।
কালি স্কুলত পাইছিলোঁ স্কুলত পঢ়িব লাগে। স্কুলত স্কুল ক্লাছ শেষ কৰি কিনে আৰু টিউচন উচন কৰিব পৰা গাত বল নাথাকে।
উম সেইটোৱে টো।
হম,
ঘৰত আহি এটলিষ্ট খাই কৰি ল'ব পাৰা ন।
সেইটোৱেতো।
তাকে।
উম,
তাকে, ভাত নাই আজি দালি ভাজি তেনেকে তোমালোকৰ।
ভাইটি অ থাৰ্চডে কাৰণে নেকি।
নহয় নহয় আমাৰ একো নামানো থাৰ্চডে মানডে টিউচডে, এনেও মইতো ভেজে। মইতো নাখাওঁৱেই মাছ মাংস উম।
তুমি মানা নামানা কি আৰু
তাকেইতো, ভেজ মানে কণী খাওঁ বাৰু
সেইটোৱেতো।
তোমালোকৰ কি খালা।
আজি কণী খালো কণী নহয় মাংস খালো নেকি মাংস খালো। কণী খালো মাংস খালো। পাপাই বনাইছে আজি আজি চেফ পাপা হৈছে।
একদম পুৰা টেষ্টি চাগে ন।
অ ভালে বনাইছো এইটো মাৰ গাটো ভাল পোৱাই নাই যে। সেইকাৰণে ময়ো এই কাম চামত লাগি আছিলোঁ।
উম,
তাকে টো।
আজি কথা পাতিলো বাৰু বৰুন লগতো পাতিলো। বহুত সময় তাৰপিছত গীতাশ্ৰী লগত কথা পাতিলো গমেই পোৱা নাছিলো মই গীত গীতাশ্ৰীও কৰি আছে বুলি আৰু বৰুনে কলে বৰুনে ক'লে কৰ গীত গীতাশ্ৰী তাত কৰে মই গীতাশ্ৰী কলো তাইয়ো কৰিলে।
উম,
বনোক কলো আৰু পূজামণিক কৰো মই, তেতিয়াপৰা চাৰ্ভাৰ প্ৰব্লেমে দি আছে হোৱাই নাই হোৱাই নাই হোৱাই নাই।
অ তাকেইতো।
আজি আজি বৰ প্ৰব্লেম দিছে ইয়াতো কৰিব পাৰে নাই ভেলিডেশনট, কামটো কৰি থাকিব পৰা নাই৷
অ মই পাৰিছো বাৰু৷
পাৰিছো বাৰু নাই মোৰ আজি বহুত প্ৰব্লেম পাইছো।
অ তুমি কোনটো ভেলিডেশচনটোৱে কৰি আছা ন।
অঁ মোৰ ভেলিটেশনটোৱে।
উম উম
মোৰ ষ্টাৰ্টিঙৰ পৰা ভেলিডিচনটোতে কৰালেে বেছি মোৰ অ এইট থাউজেণ্ড হ'ল নেকি অ এইট থাউজেণ্ড হ'ল৷
ততেলটো ন?
উম তোতেলটো৷
উম
তাই কৰিব পৰা নাই৷ এই ফাৰ্ষ্ট উইকত কৰিলোঁ অলপ এইকেইদিন কৰিব পৰা নাই এই এসপ্তাহটো পোৰা বেমাৰ-বেমাৰে গ'ল তাৰপৰা এইকেইদিনো পাৰাই নাই কৰিব কাৰণে এইকেইদিন ছাৰ্ভাৰ ইমান প্ৰব্লেম দি আছে৷
বহুত প্ৰব্লেম দি আছে তেতিয়া দিনত তোমাৰ কাশ্মীৰ বায় ফোন কৰিলে দুবাৰ৷ ফোন কৰিলে তাইৰ লগত পাতিলো দুবাৰ তাৰপিছত বনক এবাৰ কৰিলো তাই নাই দুই মিনিট মানহে একো শুনাই নাপায় তাই৷
বহুত ছাৰ্ভাৰ প্ৰব্লেম হৈ আছে৷
তাৰ পিছত তাই ফ্ৰেণ্ডৰ অফিচৰ ফ্ৰেন্দজনিৰ পৰাও কৰিছিলে সেইটোও নাই ভালকে নোৱাৰি কথা পাতিব৷ এবাৰ পাতিলো নেকি তথাপি তাৰ পাছত এতিয়া ঘৰত আহি আহি আকো তাই বাই পৰা কৰিছিলে
শুনাই নাপাওঁ মই ইফালে হেলো হেলো কৰি থাকো তাই একো শুনাই নাপায়৷
নে নেটৱৰ্কৰো ইছ্যু নে চাৰ্ভাৰ ইছ্যু ধৰিব নোৱাৰি মানে চাৰ্ভাৰে সম্ভৱ নেট ত ক'লেতো এনে বেলেগ ফোন কৰিলেও প্ৰব্লেম হলহেঁতেন ন এনেকুৱাই৷
প্ৰব্লেম হ'লতেন উম সেইটোৱে৷
আৰু
তুমি আকৌ ৰাতিপুৱা উঠি যাব লাগিলে কেইটাত যোৱা?
মই সাতটা পোন্ধৰ৷
বাপৰে ইমান সোনকালে ওলোৱা যে তোমাৰ স্কুলখনচোন ওচৰতে৷
স্কুল ওচৰতে কিন্তু আঠটা সাতটা পঞ্চল্লিছত প্ৰাৰ্থনা হয় ন৷ কৰোঁতে মেলোতে গৈ পাই কিনে মই মানে দেৰিকে গৈ পাই কিনে অশান্তি পাওঁ৷ প্ৰাৰ্থনা কৰি যাওঁ আৰামছে যাওঁ আঠটা৷ আঠটাৰ পৰা হয়৷ হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছা? উ হেল্ল' অ পুজামণি শুনিছা?